হেল্ল'
অ বিশাল।
আই হিমাংচু।
হেল্ল' বিশাল নাথ।
অ। কি বুলি কয়, ক্ৰিকেট খেলিব যাবি নেকি?
এই ৰ'দত।
আগৰ দিনত আমি ৰ'দ বৰষুণ এইবোৰ একো ভাবাই অল ক্ৰিকেট।
উম, ইতিয়া ভাবা ন?
আজিকালি কিন্তু অলপ ৰ'দ লাগিলে মানে চলি সোপায় কিবা কৰে।
উম, খেলব নোখোজে আৰু।
হয়, মানে ওলাবাই নখোজে ৰ'দত ভয় কৰে। আমাৰ আগৰ দিনৰ কথাই বেলেগ আছিল। আমি ৰ'দ
তাৰে এটা উৎকৃষ্ট উদাহৰণ তই, যিটো ওলাবাই নখোজা ৰ'দত।
এ নাই মই ওলাব খোজো মোৰ বহুত ক্ৰিকেট খেলো মন। মোৰ মানে মন গৈছে
হ'লিয়ে খেলিবা নোখোজা। হ'লিহেন বস্তু তোক তহতে এলাহ কৰা, হ'লি অলপ লগাব নোখোজে। তই ৰ'দত ওলাবি? গ'ম পাওঁ দে তই কেনে চলি।
মানে মোৰ ইচ্ছা গৈছে তোৰ ছয়টা বলত সাতটা চিক্স মাৰব মানে।
উম, ছয়টা বজাত সাতটা ছিক্স আহিলে সপোনতে পাৰি ৰিয়েলত নৰি।
তই মোৰ আগত বল দিবিনা।
বল দেখাই নাপবি কোহে দি বল যাব।
ফাষ্ট বলিং কৰা না, স্পি স্পিন দিয়া নে ফাষ্ট?
যোনটো লাগে সোনটোৱে কৰি দিম।
হ'ব স্পিন স্পিন কৰবি মোৰ আগত।
স্পেইন কৰিব চলি।
কাৰণ মই ফাষ্ট বলিং অলপ হেৰি পাওঁ।
হে'?
মই মানে ফাষ্ট বলিং বেয়া পাওঁ অলপ স্পিন বলিংটো ভাল পাওঁ।
স্পিন বুলিং ভাল পায় মানে লাহে আহে বুলি ভাবা নেকি?
অ'
উম, মিটচেলৰ দৰে বল দিবা লাগিব, ইমান লাহে বল দিম যাতে তই তে গাৰ বল দিবা লগা হয়।
বল যাতে ষ্টেডিয়াম পাৰে নহয়।
উম, মই ভাবিলো তোৰ লগত অলপ থিয়েটাৰৰ কথা ভাবো।
কি ভাম্যমান থিয়েটাৰৰ বিষয়ে?
অ', ভাম্যমান যিটো থিয়েতাৰ ন সেইটোৰ বিষয়ে কথা মানে আলোচনা কৰি বুলি ভাবিছো মানে, ত তইটো গ'মেই পাই। ভাম্যমান থিয়েটাৰ এখন কেৱল নাটক নহয়।
অ'।
আৰু ই মানে অসমৰ মানুহৰ মনোৰঞ্জন দেচোন। সাহিত্য হওঁক সংস্কৃতি হওঁক সংগীত হওঁক আৰু তোৰ গ্ৰাম্য জীৱনৰ সৈতেও জড়িত এই বস্তুতটো। পৃথিৱীৰ মানে বহুত কম ঠাইতহে মানে এনেধৰণৰ ভ্ৰাম্যমাণ নাট্য পৰম্পৰা দেখা যায় এইটো।
উম।
মানে তই ভাম্যমান থিয়েটাৰ বুলিলে কি বুজা?
ভাম্যমান থিয়েটাৰ মানে সেইয়ে হৈছে ভাম্যমান থিয়েটাৰ মানে এটা দল আৰু নাট্য দল আৰু। য'ত মানে যিয়ে মানে ধৰ নিজৰ মঞ্চ বা পোহৰে হওক বা শব্দ ব্যৱস্থা পোচাক শিল্প, এইবিলাক সকলোবিলাক বস্তু মানে এক লগ হৈ মানে, লগত লৈ মানে এখন গাঁৱৰ পৰা আন এখন গাঁওক লৈ যায়। বা বা এখন চহৰৰ পৰা আন এখন চহৰলৈকে ঘূৰি ফুৰি মানে নাটক এখন মঞ্চস্থ কৰে আৰু মানে। সেইকাৰণে মানে
অ অ। এনে মানে অসমত ভ্ৰাম্যমান থিয়েটাৰৰ আৰম্ভণিটো কেনেকৈ হৈছিল?
আ আমাৰ অসমত ভাগ্যৱান উ ঊনৈছ তেষষ্ঠি চনমানত হৈছিল নেকি। অ মানে তেতিয়া সেইখিনি সেইখিনি সময়ত ঐচুত লকৰ নামৰ এজন ব্যক্তিয়ে মানে
অ।
নতৰা নটৰাজ থিয়াতাৰ প্ৰতিষ্ঠা আছিল আৰু, মানে সেইটো মানে প্ৰথম আৰু মানে থিয়াতৰ। নটৰাজ থিয়াতাৰ প্ৰতিষ্ঠা কৰিছিল আৰু মানে প্ৰতিষ্ঠা কৰি মানে এই ভাম্যমান থিয়েটাৰৰ যিটো ধাৰা আৰু সেই ধাৰাটো মানে আৰম্ভ কৰিছিল আৰু। সেই মানে ত ভ্ৰাম্যমান থিয়েটাৰৰ মানে মেইন জনক বুলি কোৱা হয় মানে। ঐশত লহকৰক।
এনে মানে এই ভাম্যমান থিয়েটাৰটো যে ওলাইছিল ইয়াৰ মানে
উ।
মূল্য উদ্দেশ্য কি আছিল?
অ এইটো মানে সেই তোৰ, উম মানে মানে নাট্য আনছে মানে পৰিচ পৰিচালনা কৰে আৰু মানে নাটক সেইটো মানে কেৱল মানে চহৰতে সীমাবদ্ধ ৰাখা নাছিলে আৰু মানে। গাওঁ অঞ্চললৈ লৈ গৈছিল বা সকলো শ্ৰেণীৰ মানে মানুহক মানে সাংস্কৃতিক মনোৰঞ্জন দিছিল আৰু এটা মানে সেই নাটক খনৰ জৰিয়তে মানে এটা এটা মানে সামাজিক বাৰ্তাও পেৰা কৰিছিলে আৰু মানে।
অ এনেই ইয়াৰ মঞ্চটো কেনেকুৱা আছিল?
মঞ্চৰ ব্যৱস্থা ম ব্যৱস্থাতটো মানে সেই ভাম্য নিজে নিজে মঞ্চখন হে কৰে আৰু, মানে আৰু মঞ্চ মানে অস্থায়ী থাকে আৰু কাৰণ এটা চিন কমেও মানে দহ-পোন্ধৰ মিনিট মানৰ হয় না, দহ-পোন্ধৰ মিনিট থিও হোৱাৰ পিছত তাতে এনে পৰ্দা টাই টানী দিয়ে আৰু। পৰ্ডা টাইপ টানি দিয়াৰ পিছত সেই সেইখিনি জোগাত মানে আৰু নতুন বস্তু এড কৰি দিয়ে আৰু মানে মানে অস্থায়ী আৰু মানে। এনেকাণতে হওঁক পোহৰে হওক বা শব্দ দৃশ্যপথ বিলাক বা যিবিলাক যান্ত্ৰিক সঁজুলি আছে আৰু সেনেকা সৃষ্টি কৰে আৰু মানে।
উম এনে কেনে ধৰণৰ নাটক দেখাইছিল মঞ্চত?
অ তাতে, মনঞ্চত?
অ।
মঞ্চততো সামাজিক নাটক কৰিছিলোঁ বা ঐতিহাসিক নাটক পৌৰাণিক নাটক, দেশপ্ৰেমমূলক না টক, হাস্যৰাত্মক নাটক, বা যিবিলাক সাহিত্যৰ ওপৰত ভিত্তি কৰি নাটক ৰছে সেইবিলাক বা বিজ্ঞানৰ-বিজ্ঞানৰ কাহিনীৰ ওপৰত কৰিছিল, মানে সেইয়ে আৰু মানে, সময় এটাৰ ওপৰত ভিত্তি কৰি কেনে মানে এটা সমস্যা ভিত্তিক নাটক এখন মানে মঞ্চস্থ কৰিছিল আৰু মানে, বা ধৰ সমাজ এখনত যিটো ঘটনা হৈ আছে আ এখন এইটো মানে ধৰ সমাজ এখনক বাৰ্তাত কিবা সুধিছিল ঘটনাটোৰ বিষয়ে, সেয়ে সেই ঘটনাটোৰ ওপৰত মানে কৰে আৰু।
আচ্ছা, এনে অভিনয়টোৰ বিশেষত্বটো কি আছিল?
এইটো অভিনয় মানে সেই আৰু শিল্পীসকলে মানে ধৰ, অ সংলাপ আৱেগ, গীতেই হওঁক বা নৃত্যৰ মানে দেহৰ তেওঁৰ ভংগী দি মানে এটা মানে জীৱন্ত অভিনয় আগবঢ়াইছিল আৰু। আৰু দৰ্শকৰ সৈতে মানে এটা প্ৰত্যক্ষ সংযোগ আছ ছিল মানে আৰু তাৰপৰা মানে অধীনৰ তাৰ বাবে মানে অভিনয়টো মানে অধিক প্ৰভাৱশালী হয় আৰু।
আচ্ছা আচ্ছা, ইয়াত মানে সংগীতৰ ভূমিকাটো কেনেকুৱা আছিল?
সংগীতৰতো ভূমিকা আছে, কাৰণ নাটক এখনত বা মানে থিয়েটাৰ এখনত মানে সংগীত থাকে। কাৰণ চা বহু নাটকত মানে মৌলিক গান থাকে। বা পটভূমি মানে সংগীত আৰু বায় আৰু বাদ্যযন্ত্ৰ মানে ব্যৱহাৰ কৰা হয় পটভূমিত, আৰু সংগীতে মানে নাট এটা তাৰমানে আৱেগ আৰু মানে তাত বেলেগ পৰিৱেশ গঢ়ি তোলে আৰু।
আধুনিক পোহৰ আৰু শব্ ব্দ মানে কি হিচাপে ব্যৱস্থা কৰি দিছিল ইয়াত?
আধুনিক পোহৰ আৰু শব্দ, সেইটো চাবি ধৰ এতিয়া তই, যিবিলাক এল ই ডি লাইট উলিয়াইছে বা স্পট লাইটেই হওঁক বা ডিজিটেল শব্দ ব্যৱস্থা পোহা বিলাক ইউজ কৰে কিছুমান। বা ব্ৰজপাত হওঁক, বৃষ্টি হওঁক, আজি মানে ব্যৱহাৰ কৰি পিনে নাট-নাটকখন মানে আৰু অধিক বাস্তৱ ৰূপ দিবা ট্ৰাই কৰে আৰু মানে।
যেতিয়া অলপ আধুনিক হৈ গৈছে না, ত' নতুন নতুন বস্তু বিলাকো ওলাইছে সেইবিলাক মানে বস্তু ইউজ কৰি কিনে মানে নাটকখন যাতে মানে একদম বাস্তৱ ৰূপ দিবা খুঁজে, মানে এক্টিং কৰি থকা টাইপৰ নকৰে আৰু মানে, ধৰ বাস্তৱত হৈ আছে সেনেকুৱা এটা ঘটনা। এনেকুৱা ঘটনা এটা ৰূপ দিব খুঁজে।
এই পিছে, ভ্ৰাম্যমান থিয়েটাৰটো ইমান কিয় জনপ্ৰিয়?
জনপ্ৰিয় হোৱাৰ কাৰণ চাবি, এই মঞ্চ বিলাকত মানে সিহঁতে ধৰ আ যুদ্ধ কৰে বা কিছুমান পানীৰ দৃশ্য দেখায় বা উৰি ফুৰে বা গাড়ী বিলাক দেখায় বা হেলিকপ্তাৰ দেখায় বা কিছুমান মানে দৃশ্য উপস্থাপন কৰে আৰু মানে যিয়ে মানে ধৰক-ধৰ, যিসকল দৰ্শক চাব যায় আৰু সেই দৰ্শকসকলক মানে আকৰ্ষণ কৰে আৰু, সেইকাৰণে ভ্ৰাম্যমাণ থিয়েটাৰটো মানে এতিয়া জনপ্ৰিয় হৈ গৈ আছে আৰু।
উম উম, এনে অসমৰ সংস্কৃতিৰ সংৰক্ষণত ইয়াৰ কিবা ভূমিকাও আছে নেকি?
আছে আছে, কাৰণ অসমীয়া ভাষাই হওঁক, সাহিত্য হওঁক, লোক সংগীত হওঁক, লোক কথা আৰু যি পৰম্পৰাগত মানে মূল্যবোধ আছে, সেইটো মানে সেইটোৱে মানে ভ্ৰাম্যমান থিয়ে তাৰ জৰিয়তে মানে, নতুন প্ৰজন্মৰ ওচৰলৈ লৈ যায় আৰু মানে। অসমীয়া ভাষাটো কেনেকুৱা বা সাহিত্য, লোক সংগীত বিলাক কেনেকুৱা লোক কথা হওক। তাৰ যিবিলাক পৰম্পৰাগত ভাবে আগতে নিয়ম বিলাক চলি আছে না। সেই সকলো বিলাক মানে ভ্ৰাম্য মান থিয়েটাৰে মানে নৱ প্ৰজন্মৰ ওচৰলৈ লৈ যায় আৰু।
হয়। এনেই ই' মানে সমাজৰ বাবে কি কি অৱদান দি থৈ ?
সমাজৰ বাবে ধৰ শিক্ষাই হওক বা স্বাস্থ্য হওঁক, নাৰী সুৰক্ষা কৰা, পৰিৱেশ সংৰক্ষণ। নিচাযুক্ত বস্তুৰ যিবিলাক অপব্যৱহাৰ হৈছে বা দুৰ্নীতি হওক, কুসংস্কাৰ হওক। এই আদি এইগিলা বিষয়ত মানে নাটকৰ জৰিয়তে মানে, সহজ ভাষাটো উপস্থাবন কৰিব পাৰি ধৰ, যিবিলাক মানে বুজি নাপায় আৰু সেইবিলাক। কথাত এ এইবিলাক মানে সেই মানুহ বিলাক এই নাটক চাটক চাই বা ভ্ৰাম্যমাণ থিয়েটাৰ চাই কিনে তাৰ মানে সমাজ এখনত মানে কি কি অন্যায় হৈ আছে বা নাৰীক কেনেকে সুৰক্ষা কৰিব লাগে, পৰিৱেশ কেনেকে সংৰক্ষণ কৰিব লাগে, নিচাযুক্ত বস্তুবিলাকও মানে আমি ব্যৱহাৰ কৰ্ব কিয় নালাগে, সেই আৰু সেইবিলাক জৰিয় মানে সহজ ভাৱ উপস্থাপন কৰে মানে, এইটোৱে অৱদান আৰু সমাজত কাৰণ এইবিলাক বস্তু দেখালে মানে মানে বুজি পাব ন' ইয়াৰ এফেক্টটো কি আৰু তেতিয়া হে মানে ইউজ নকৰা হ'ব, মানে সেইটোৱে আৰু।
হয়, এনে শিল্পীসকলৰ জীৱন কেনেকুৱা?
শিল্পীসকলে মানে কি? চা, তেওঁলোকে মানে হয়, যিহেতু নাটক ভ্ৰাম্যমান থিয়েটাৰটো একেলগে পাঁচ ছয় মাহ মান হয় ন'। মানে বিভিন্ন ঠাইলৈ ভ্ৰমণ কৰি থাক লাগে আৰু আৰু তাতো অভিনয় কৰিব লগা হয়। তেতিয়া সেই আৰু পৰিশ্ৰম কৰিব লাগা হয়। বা অনুশীলনটো ডেইলি কৰি থাকো ডেইলি কৰিব লাগে।
আৰু সিহঁত সফলতাটো মানে দলীয় সমন্বয়ৰ ওপৰত নিভৰ কৰে আৰু মানে, এজন ব্যক্তিৰ ওপৰতে নিৰ্ভৰ নকৰে ত'। যিহেতু তাতে দচ, পোন্ধৰ জন মানুহ দহ পোন্ধৰ বিশ পঁচিশজন মানুহ, একেলগে লগ হৈ কেনে কৰা যায় ন'।
আচ্ছা আচ্ছা। ইয়াত মানে তোৰ এনে মহিলা শিল্পীসকলৰ অৱদানটো কি?
মহিলা শিল্পী?
অ'।
মহিলা শিল্পী মানে, নাটত কিছুমান মুখ্য চৰিত্ৰ থাকে বা সংগীত গায়। বা নাচে তাতে বেকগ্ৰাউণ্ডত, বা বিভিন্ন সামাজিক বিষয় বস্তু উপস্থাপন কৰে আৰু। সেইটোৱে ভূমিকা থাকে আৰু মহিলা।
অ', আৰু মানুহে ভ্ৰাম্যমাণ থিয়েটাৰ ইমান ভাল কিয় পাই?
কাৰণ চা মানুহে এই বস্তুটোৰ পুৰা ওচৰৰ পৰা অনুভৱ কৰিব পাৰে, আৰু ইয়াত মানে জীৱনটো অভিনয় দেখা দেখা যায় না আৰু ধৰ দৰ্শকে মানে শিল্পীৰ অভিনয় হওক বা সংলাপেই হওক বা আবেগটো, যিটো মানে এ' সেইতো শিল্পীৰ আৱেগ থাকে, সেইটো আৱেগ মানে পোনপোটিয়াকৈ আাকৌ অনুভৱ কৰিব পাৰি আৰু সেইকাৰণে ভাল পায় আৰু।
অ', অ', অ', এনে ভ্ৰাম্যমাণ থিয়েটাৰটোৱে অৰ্থনীতিত কেনে ভূমিকা পালন কৰিছে?
এ' ধৰ মানে যিবিলাকে ধৰ, কাৰিকৰী কৰ্মী থাকে। বা মঞ্চ খজ্য মঞ্চ যিবিলাকে সজাই বা কাপোৰ-জাপোৰ দৰ্জিয়ে হওক বা পৰিবহনে হওক বা খাদ্ ব্যৱসায়ী মানে এইবিলাকৰ ক্ষেত্ৰত মানে সংস্থাপন দি আছে আৰু।
অ', অ', এনে কেইখমান অসমৰ বিখ্যাত ভ্ৰাম্যমাণ থিয়েটাৰ নাম কোৱাছোন?
অসমৰ সেইয়ে হ'ব নটৰাজ থিয়েটাৰ যিটো আমাৰ প্ৰথম অচ্যুত লহ কৰে ওলাইছিল, তাৰেপিছত কহিনুৰ থিয়েটা আবাহন থিয়েটাৰ, হেঙুল থিয়েটাৰ, বৰদৈচিলা থিয়েটাৰ। আৰু নে আৰু বহুত আছে আৰু সেনেকা আৰু।
বৰ্তমানটো তোৰ টেলিভিছন আৰু ইণ্টাৰনেটৰ যুগ না। এনেকুৱা যুগত মানে ভ্ৰাম্যমান থিয়েটাৰৰ অৱস্থাতটো কেনেকুৱা হৈ আছে!
চা যদিও ডিজিটেল মাধ্যমৰ প্ৰভাৱটো মানে বৃদ্ধি পাইছে তথাপিও মানে ভ্ৰাম্যমান - যিটো জীৱন্ত অভিজ্ঞতা আৰু যিটো মানে চাই কিনে মানে জীৱ- অভিজ্ঞতা এটা পায়, সেইটো মানে এতিয়া মানে জনপ্ৰিয় হৈ আছে আৰু। কাৰণ বহুত হলে মানে আধুনিক প্ৰযুক্তিৰ মানে অলপ ব্যৱহাৰ- সেইবিলাক কৰিছে আৰু। কৰি কিনে মানে নতুন নতুন যিবিলাক দৰ্শক আছে- নৱপ্ৰজন্ম আছে সেইবিলাকক মানে আকৰ্ষণ কৰিছে আৰু।